অ নমস্কাৰ।
নমস্কাৰ।
কি কৰি আছ? মই এনেই ৰাতিপুৱা ব্ৰেক বনাই আছো।
ৰাতিপুৱা ব্ৰেকফাষ্ট বনাই আছ ন এতিয়া কেইটা বাজিলে? দ দচটা পাৰ হৈ গল দেখোন।
অ, ইমাৰ ৰাতিপুৱা - ৰাতিপুৱা নহাই আৰু ৰাতিপুৱা লাল চাহ খালো। আৰু এতিয়াই অলপ হেৰি নাস্তা বনাই আছো। আপুনি কি কৰি আছে?
মই এনেই ৰুমত।
ব্ৰেকফাষ্ট?
নাই কৰা মই- মই ৰাতিপুৱা ব্ৰেকফাষ্ট নকৰো।
আচ্ছা।
উম,
ত কি কৰে?
ঘৰ ক'ত তোমাৰ?
গুৱাহাটীত।
গুৱাহাটী ক'ত?
শক্তিবাৰী।
হা?
ছাত্ৰীৰীত।
চাত্ৰবাৰী
উম,
অ',
ত আপুনি ব্ৰেকফাষ্ট ন কৰে যে আপুনি কি কৰিব?
মই ব্ৰেকফাষ্ট নকৰোঁ ৰাতিপুৱা এখন এককাপ কফি খাই দিওঁ। বাচ গোটেই দিনটো দিনটোৰ কাৰণে হৈ যায় আৰু মই অফিচ গ'লেও মই নেখাওঁ।
আৰু ৰাতি আপুনি ডিনাৰ কৰে।
অ' একেবাৰে ৰাতিৰ ডিনাৰ কৰোঁ।
হেল্ল'
অ' কৈছোঁ একেবাৰে ৰাতি ডিনাৰ কৰোঁ বোলো।
এইটো স্বাস্থ্যৰ পক্ষে ভাল জানোঁ? আমাৰটো ৰাতিপুৱা-ৰাতিপুৱাই
স্বাস্থ্যৰ পক্ষে ভাল নহয় ময়ো গম পাইছোঁ এতিয়া মই ঘৰত নাই ন'। মই ঘৰত থাকিলে ভালকে খাব পাৰি ইয়াত থাকিলে ভালকে নিজৰ কেয়াৰ কৰিব নোৱাৰিটো। ঘৰত থাকিলে মায়ে কেয়াৰ কৰিব আছে ন।
উ।
ইয়াত উ মই তোমাৰ গুৱাহাটীত। মোৰ ঘৰ যোৰহাট মৰিয়নি। বাট জব কৰোঁ ইয়াত।
জব কৰে?
উম।
আৰু চাকৰি কৰিলেও নিজৰ খেয়ালটোতো নিজে ৰাখিব পাৰে আপুনি নিজেই নাৰাখে।
খিয়ালটো কেনেকে ৰাখিবা কামৰ প্ৰেচাৰ ৰাতিপুৱা উঠি নটাৰ পৰা ডিউটি থাকিলে ৰাতি সাতটালৈকে ডিউটি। আহোঁতে-আহোঁতে চাৰে সাতটা আঠটা বাজি যায়।
উম
উম।
গোটেই দিনটোতো ভোক নালাগে নেকি?
ভোক লাগে অফিচত বনাই দুপৰীয়া খানা বনাই কেতিয়াবা। কেতিয়াবা ধৰ দুপৰীয়া খানাটো ভাল নালাগিলে
আচ্ছা। উম আমাৰ আৰু ছোৱালী মানুহৰ ৰুটিনে বেলেগ। আমি নটাৰ পৰা চাকৰি কৰি যদি সাতটা আঠটাতো ঘৰত আহো তথাপিও টাইম টেবুল মানে গোটেই কেইটা নাস্তা চব বনাই টিফোনত লৈ যোৱা টাইম মতে খোৱাই তথাপিও থাকিবই
তোমালোকে পাৰিবা এইটো তোমালোকে অভ্যাস আছ ছে ন আমাৰতো অভ্যাস শেষ হৈ গ'ল চাকৰি জইন কৰাৰ পাছৰ পৰা অভ্যাসটো শেষ হৈ গ'ল তেনেকুৱা
চাকৰিত থাকিলে ভোকো নালাগে চাক চাকৰিত কৈছো কামত কামত থাকিলে বোলে ভোকো নালাগে
উম
উম
বহু টেনশ্যন থাকে যায় সেইকাৰণে আৰু ভোকটো আমি অনুভৱে কৰো কৰিব নোৱাৰ
টেনশ্যন টেনচন নহয় প্ৰেছাৰ প্ৰেছাৰত টেনচন
সেইটোৱে
উম আকৌ তোমাৰ এক ঘণ্টা অফ থাকে ব্ৰাঞ্চ খালী ৰাখিবনে চব একেলগত ওলাই যাব নোৱাৰে ন উম
তাৰো আপোনাৰ আৰু চাকৰিৰ লগত হবিচ কি কি কি কৰি ভাল পায়
হবিচ কি আৰু মোৰ ফ্ৰী থাকিলে মুভি চাওঁ তাৰপিছত তোমাৰ এই কিছুমান এইটো আছে নহ এই গেম সব মানে গেম খেলে যে সব। এট চি টি চেটাৰ তাৰপিছত তোমাৰ পুণ পুৰ্ণ এইকেইটা মানে গেমিং কৰি ভাল পাওঁ আৰু মানে তোমাৰ ধৰা কতোবা ফুৰিব যাব অকলে ট্ৰেভেল মানে উম ৰাইডিং বাইক ৰাইডিং কৰি ভাল পাওঁ সেইবোৰে আৰু।
আচ্ছা।
আৰু ৰুমত থাকিলে মুভিজ মুভিজ ন'হলে তোমাৰ এই-এইটো কি মানে মুভিজ নহ'লে তোমাৰ এই কৰিব লাগে কি নাম জানো? মুভিজ হয় নহলে তোমাৰ এই তোমাৰ এই কি নাম জানো এইটো? বেহৰবাৰী আউটপোষ্ট আউটপোষ্ট বুলি এখন চিৰিয়েল আছে। সেইটোকে চাওঁ গুৱাহাটী চিৰিয়েলটো। এটোৱে আৰু টাইম পাছ হয় আৰু দিন কাটিব লাগে দিন আছে আৰু
উম এইৰে শুনি ভাল পাওঁ আৰু কিতাপ পঢ়িও ভাল পাওঁ মই কেতিয়াবা কেতিয়াবা লাইব্ৰেৰীত গুচি যাওঁ
তাতে কিছুমান টাই মোক ক'লে একদম কিতাপ পঢ়ি মাইনডটো ফ্ৰেচ হৈ যায়
আৰু গানো শুনি থাকো ছনেতো বেছি টাইম নাথাকে অলপ ফ্ৰী টাইম থাকিলে এই কেইটা কামে কৰি ভাল পাওঁ
তোমাৰ এইটোৱেই তোমাৰ মানে টাইমটো মানে আজিকালি আৰু কি হয় তুম এজগাৰ পৰা আৰু এটা জগাত আহিবা ন তোমাৰ মানে এইবোৰ খাননা উনা খাবলৈ মন ন যাব ৰাতি টোপনি ভালকে নহয় কালি কালিটোপন কালি টোপনি দিওঁতে তিনিটা বাজিলটো টোপনি দি কিনে উঠ কিনে চাইছো ন নয়টা বিশ হৈ গ'ল অ অফিচ নাযাওঁ আজি ব্ৰাঞ্চত নাযাওঁ
ইমান এই টোপনি মাৰোতে তিনিটা কেনেকে পাবি
টোপনি নাই গৰমটো গৰম বেছি কাম নিদিয়ে টোপনি নাহে
উ
টোপনি আহিবতো লাগিব ন। কালি তোমাৰ এইটো যে জালুকবাৰী গৈছিলো জালুকবাৰী আহ ৰাজত গৈছিলো জালুকবাৰী আহোতে আহোতে কেইটা বাজিলি ইমান ভি ভিৰ ৰাস্তা ইমান ভিৰ ছটাত জালুকবাৰীৰ পৰা ওলাইছো আঠটা বজাত আহি উওলো বাৰি পাইছে দুই ঘন্টা খাই দিলে ইমান ট্ৰাফিক জাম। আম্বাবছীৰ কাৰণ কিমান ট্ৰাফিক জাম।
আজিটো আৰু ভিৰ হব আজিটো মানে ৰাতিপুৱাৰ পৰাই ষ্টাৰ্ট হৈ গৈছে।
উম। সেই কাৰণে মানে আজি যাম বুলি ভাবিছো লগৰটো মোৰ লগৰটোকো যাওঁ যাম বুলি যাওঁ যোৱা কথাটো ডাঙৰ কথা নহয় যাম গে ৰ'দতটো চাইপিনে এপিনে মানুহ কিমান ভিৰ হ'ব ভাবিছো আজি।
তাকে
উম।
আপুনি যাব নে কামাখ্যা?
কামাখ্যাটো মই যোন দিন যোনদিনা এইটো কি নাম জানো গেট মানে গেট উ দবাৰখন বন্ধ কৰিব দিনা যোৱা কথা আছিল তাৰ পাছত নগ'লো আৰু চাওচোন আজি যাওঁ নেকি।
আজি ত খুলি দিছে চাগে ৰাতিপুৱাই।
খুলি দিলে নহ'ব নহয় মানুহ ভিৰ কাৰণে তুমি চাব নোৱাৰি।
হা এইটো বহুত ভিৰ হ হৈছে আকৌ।
মানুহ ভিৰৰ কাৰণে চাব নোৱাৰি গৈ পিনে কি লাভ আছ
এতিয়া আছে গোটেই দিনা ৰাতিটো ভিৰ থাকিব আজ
উম আজি ত্ৰিশ তাৰিখলৈকে তোমাৰ পোৰা ভিৰে থাকিব আৰু। উম। ই মোক কৈছে এইটো কি হয় বা। মোক সুধিছে ই কি হয়। মানে এই মেলাটো কি হয়? মই কৈছোঁ সেইটো আমাৰ বেংগলী ৰিচুৱেলছত মানে এইটো তোমাৰ গ পূজা কৰে এইটোৱে মানে সেইটো চবে মানে কয় এই মই যোৱা নাই মোক লৈ যাওকচোন, ঐ তুমি নামঘৰ এই বোৰতে যোৱা তুমি ক'ত মন্দিৰত যোৱা? সেই ব নামঘৰ গ'লে কি মন্দিৰ যাব নোৱাৰি নেকি?
অসমত থকা সবে যাব অসমত থকা সবেই গম পাব এইটো। অসমত যিহেতু আছে কামাখ্যা মন্দিৰম
পঢ়ি আছে ন ইমান মানে সেইটো নাই এই
উম উম।
ই ছেকেণ্ড চেমত উঠিছেহে জাষ্ট।
উম।
তমি কি কিমান দিন হ'ল আপনি গুৱাহাটী টীত আহিছে? কিমান দিন হ'ল গুৱাহাটীত আহিছে?
গুৱাহাটী মোৰ তোমাৰ এইপিনে এছ বি এফ চিত আছিলো দুধ উম চমাহ তাৰপিছত কি বেংকত তিনিমাহ চ সাতমাহ সাত মাহ হৈছে।
আচ্ছা। আগতে আহিছিলে নে চাকৰি সুত্ৰো হল।
নহয় মোৰ ৰিলেটিভ চব গুৱাহাটী মোৰ আইতাহতে সব গুৱাহাটী।
আচ্ছা।
উম, আইতা এটা থাকে নাৰেংগী। এটা থাকে বেলতলা আৰু এটা থাকে বামুণী ময়দাম।
উম- উম।
উম, অহা যোৱাটো হৈয়ে থাকিল কিন্তু এনেকে থকা হোৱাক
উম,
ট হাৰ্ডলি পোন্ধৰ দিন বিশ দিন এনেকে থাকিছিলো আগতে আহি
এটত চব জগা মটা চিনিয়ে পাইছ গ হাতে
হা?
চব জেগা কেইটাতো চিনিয়ে পাইছে গুৱাহাটীৰ?
অ, প্ৰায় নটি ফাই পাৰ্চেট চিনি পাই গৈছো এইপিনে যোৱা নাই ন সিনে গ চিনি চিনি পাম যোন কেইটা জগাত গৈছো সেইকেইটা জগাত চিনি পাইছো। নতুনকেইটা দোকানত এতিয়ালৈকে যোৱা নাই? আমাৰ যাব নালাগে ন ফুৰিব নালাগে ন ইমান তোমাৰ। বেংকতে থাকিব লাগে।
আচ্ছা ঠিক আছে দিয়ক। ৰাখিছো, ঠিক আছে দিয়ক ৰাখিছো। ঠিক আছে দিয়ক ৰাখিছো পিছত কথা পাতিম।